হেল্ল'
অ' কোৱা।
কি কৰিছা?
ভাত খাই মেলি এনে। পঢ়ি আছো দেই তুমি।
অ' অ' এই মই এনেই।
অ' অ' গাড়ী মাত শুনা নিচিনা লাগিছে বাহিৰত আছা নেকি।
অ' এ অলপ খোজ কঢ়ি আছো।
অ' অ' ইভিনিং ওৱাক নে।
ইভিনিং ৱাক বুলি নহয় আৰু এনেই খোজকাঢ়ি আছোঁ।
অ' অ' ঠিক আছে, ঠিকে আছে, ৰাতিপুৱা খোজকাঢ়িবা আকৌ।
তাকে এনেই আৰু অলপ। ৰাতিপুৱা শুইয়ে নুঠো নহয় ইমান সোনকালে।
উম, ৰাতিপুৱা শুই উঠা অভ্যাস টো কৰিব লাগে।
কৰিব লাগে দেই। কিন্তু, দেৰিলৈকে শুই পায় শুই পাওঁ আৰু।
উম, ৰাতিপুৱা খোজ কঢ়া অভ্যাসটোহে ভাল আক। তোমাৰ গোটেই দিনটোৰ কাৰণে বডিটো হেল্ডি হেল্ডি লাগি থাকে।
উম।
উম।
তাকে তাকে কিন্তু এতিয়া শুই তুমি এক্সাৰচাইজ কৰা নেকি ৰাতিপুৱা?
অ' মই কৰো। এইকেইদিনহে কৰিব পৰা নাই।
অ', অ' তুমি জিম যোৱা চাগৈ ন?
অ' জিম বুলি নহয় আৰু ঘৰতে তোমাৰ সঁজুলি কেইটামান ৰেণ্ট লৈছো।
অ'।
দামবেল বাৰ তাৰপিছত তোমাৰ
আৰু?
ৱেইট ৱেইটৰ প্লেটছ কেইটামান। বেঞ্চ এখন মে মই ঘৰতে এক্সাৰচাইজ কৰো, জিম নাযাওঁ।
অ', অ।
আৰু মোৰ ৰাতিপুৱা ৰাতিপুৱা বুলি নহয় আৰু তোমাৰ সাধাৰণতে বেছিভাগ সময় ৰাতিপুৱাই কৰো হা দুই এক টাইমে কৰো, তোমাৰ ৰাতিপুৱাই সৰু কিন্তু কি কেতিয়াবা মানে ৰাতিপুৱা অকনমান খেলিমেলি গৈ যায় কৰা নহয়তো। তেতিয়া মানে তোমাক গধূলি গধূলি কৰি দিওঁ আৰু।
অ'।
তেনেকৈ।
ভালেই ভালেই নিজৰ গাটো ফিট থাকে ন।
উম। নাই নাই তোমাৰ এতিয়া হৈ গ'ল দুসপ্তাহ মান হ'ল কৰাই নাই।
অ' কেলে কিবা হৈছে নেকি আকৌ?
কিবা হৈছে মানে মোৰ এই তোমাৰ গল্ড ব্লেডাৰ ষ্টন পাইছিলে আকৌ।
অ', অ' সেইটো কাৰণে, আজি আজিকালি প্ৰায় গ'ল ষ্টনটো পাই ন মানুহবোৰৰ।
অ' সেইটোয়ে সেইটোয়ে বহুতো হৈছে, কি কাৰণে জানো হৈছে মই বুজি পোৱা নাই। চবৰে হৈছে যে, সেইটয়েতো। তাৰ পাছত মানে তোমাৰ উম, অ', অ'।
ন ঐ আমাৰ ওচৰৰ বৰমা এগৰাকী কি তাকে মানে সেই শুনিছোঁ কি হয়। এনেই মানে পেট বিষাইছে বুলি গ'ল দেই সেইদিনা।
অ', অ'।
তাৰপিছত অ' ছনোগ্ৰাফি কৰিবলৈ গ'ল মানে গেছ হৈছে বুলি ভাবিছে আৰু। তাৰপিছত গৈ মেলি হেৰি চাইছে গল্ড ব্লাডাৰ ষ্টন ওলাইছে উ তাকে মানুহবোৰ ইমান প পটকৈ বেমাৰ ওলাই গৈছে।
সেইটোৱে মোৰতো তেনেকুৱাই হল ন মই মানোটো অকনমান বিষোয়া বিষোয়া লাগিছে।
অ'।
অ'। আগতে মানে মোৰ এবাৰ কিডনী ষ্টন হৈছিলে ত।
অ'।
মোৰ মানে সেই তেনেকুৱা কিডনী ষ্টন হৈছে নেকি বুলি ভো কিডনী পথৰ হৈছে নেকি বুলি তাৰপিছত হস্পিতালতে সমাইছাচোন বোলো তাৰপিছত চনোগ্ৰাফি কৰিব দিলে কৰিলো। তাৰপিছত চাইছো কল চষ্ট লাইছে দেখোন। বেছি ডাঙৰ নহয় মানে তোমাৰ
মাইল আৰু মম অ', অ'। উম, উম।
সহেত দেখালেও তোমাৰ। তাৰপিছত কলে তোমাৰ গল্ড ব্লাডাৰ ষ্টন বৰ বেছি ডাঙৰ নহয়। তোমাৰ মেডিচিন এইখিনি খাব দিলে মানে।
উম, উম।
তাৰপিছত তোমাৰ কি হয় কলে কি এইটো বোলে সাধাৰণতে একচেণ্টেমিটাৰ বোলে আমি এইটো হেৰি কৰি দিও মানে, অপাৰেচন কৰি উলিয়াই দিও, এতিয়া তোমাৰ নাই হোৱা ন কলে তুমি চাই লোৱা ছমাহ মান, চোৱা বুলি ক'লে আক মোক ডক্তৰজনে, এ ছমাহৰ পিছত খাব আহিবা বুলি ক'লে আৰু যতিয়া ছমাহত বোলে বাঢ়ি যোৱা দেখো তেতিয়াহ'লে অপাৰচন কৰি উলিয়াই দিম বোলে, যদি বোলে ইমান দুতে ৰখি যায় তেতিয়াহ'লে নুলিয়ালো হ'ব তেনেকে কলে আক
অ', হয় দেই প্ৰায় মানুহবোৰে যে অ',
ত' এতিয়া মানে কি হয় তোমাৰ এক্সাৰচাইজ কৰোতে মানে, সেই বিধটো অকনমান ধৰেই হব সেইকাৰণে মানে এক্ৰচাইজ কৰিব পৰা নাই
তাকে তাকে নকৰিবা, আৰু তেন্তে হেৰি কি হয় মানে, কৰিবা পাছত যেতিয়া ননেেকি ভাল হয়
সেইটো এ পাছত ভাল হব, নকৰিম আৰু এতিয়া মানে চাই লওঁ কি হয়, আকৌ বেট মানে কি হয় তোমাৰ থাকে নতুনবা জানাই দেোন থাকিবে ক'ৰবাত যদি বিষ হৈ থাকে, তুমি চাবাচোন কিবা এটা কৰিলে মানে, বিষটো তাতে হয় নিচিনা লাগে তুমি চাবাচোন
অ', সেইটোয়ে মানে এনেই ভাবি থকা হয় নাই মোৰ যে আমুকত বিষাব নেকি মানে সেই বিষাব নেকি বুলি ভাবি থাকো সেই এনেই হ'লেও মানে, কি হয় বিষ নিচিনা এনেই অনুভৱ এটা হৈ যায় হয় ন নাই
অ', অ', সেইটোোৱে বিশষটো অনুভৱ হৈছে আাৰ সেইকাৰণে মানে কৰা নাই নাই আৰু এতিয়া তেনেকৈয়ে আছো
ভালে ভালে নকৰিবা নকৰিবা এতিয়া অকণমান ৰেষ্ট লোৱা
সেই আৰু তাতে গৰমো বহুত পৰিছে বো এইকেইদিন আৰু ইমান গৰমত মানে, তোমাৰ বৰ বেছি মানে তোমাৰ হাই ইনটেনচিটি এক্সাৰচাইজ বিলাক কৰি থকাাতটো বৰ ভাল নহয় মানে
উম, উম, তাকে তাকে
সেইটোটোৱ সেইটো এো কৰা নাই মানে ত অকনমান খোজ কঢ়ো আৰু, খোজ কাঢ়ো আৰু শু উঠি তোমাৰ আধা ঘন্টামান এে তেনেকৈ হে আৰু
অ', তাৰপিছত হেৰি কি হয় কিনিছোো ভাল হ'ল আৰু ন একেবাৰে
কিডনী ষ্টোন তোমাৰ হৈ গ'ল তোমাৰ চাৰি বছৰ মান আগতে হৈছিলে তাৰ পাছৰ পৰা হোৱা নাই দেখোন
অ', নে এনেই কিডনী ষ্টনৰ কিডনী ষ্টন হ'লে তোমাৰ এনেই মানে ডায়েটবোৰ কেনেকুৱা থাকে ন
ডাইটবোৰ মানে তোমাৰ আচলতে মেইন খোৱাটোৱে মানে গম পাইছানে
অ', অ',
এৰিত চ কি হয় তোমাৰ কেিন হৈ গলে মানে তোমাৰ এই হেৰিবলাক খাব নালাগে মাছ মাংস বিলাক মানে একেবাৰে খব নালাগে তোমাৰ কণীটোও মানে বৰ ভাল ন পায় তাৰ পাছত তোমাৰ ৰঙালাও, বেঙেনা এই তেনেকুৱা জাতীয় বস্তুবিলাক মচলা বুইছানাই তাৰ পিছত জলকীয়া টো মানে বৰ ভাল নহয় চলে মানে এইবিলাক খাব নোৱাৰি তোমাৰ তাৰপিছত কেপচিকাম পালেং মানে তোমাৰ ক'বলৈ গ'লে বহুত মানে আছে মানে বুইছা নাই বহুত মানে বাচি খাব লাগে মানে গম পাইছা মানে কি হয় তোমাৰ দৰৱ খালেটো তোমাৰ গলি পেলাই মানে যায়গৈ হা
অ',
গলি পেলাই পাথৰটোতো বতি নাইকিয়া হৈ যায় কিন্তু এই সেই জেগাটো খালী হৈ থাকেতো
অ
তাতে তাতে মানে তোমাৰ আকৌ মানে স্কনটো পথৰটো মানে যোৱা চান্স থাকে মানে ত সেইকাৰণে তেওঁৰ মতে প্ৰায় মানে প্ৰায় মানে ছমাহ মান তোমাৰ সেই বস্তুবিলাক মাছ মাংস কণী সেইবিলাক কৈছিলো যে পালেং ৰঙালাও কেপচিকাম জলকীয়া এইবিলাক মানে নোখোৱাকে থাকিব লাগে তোমাৰ যিবিলাক মানে কম তোমাৰ যিবিলাক মানে তোমাৰ শাক পাচলিত পানীৰ পৰিমাণতটো বেছি সেইবিলাকে হে তাৰমানে তোমাৰ ভাল যেনে ধৰা তোমাৰ তিয়হ জাতিলাও কোমোৰা জিকা সেইবিলাক পাৰি আৰু খাবলৈ
সেইবোৰ অ
মানে অ অ আৰু পানীটোতো
বিশেষকৈ তিয়হ তো অ এনেইও তো পানী খাব লাগে তিয়ঁতটো বিশেষকে সেই বোলে খালী পেটত খালে ভাল হয় বোলে ন
অ অ আৰু অ সেইটোয় সেইটোয়ে অ অ সেইটোয়েই সেইটোয়েই এই সেইবিলাক কথা পানী মাত্ৰাটো বেছিটো সেইবিলাক মানে ভাল মানে কি মানে সেইবিলাক মানে খাই থাকিব লাগে তাৰপিছত তোমাৰ পানীতটো মানে বেছিকৈ সময়তে ধৰা তোমাৰ এনেইতো চাৰি লিটাৰ পানী এজন মানুহে খাবই লাগে এটা দিনত হয় নে নাই দিনটোত এই নহলে মানে তোমাৰ পাঁচ ছয় লিটাৰ মান খাব লাগে মানে
অ
অ তই সেইটো কথা মান দি যাবে এই মানে তোমাৰ ছবিতৰ বস্তুটো চফা কৰিৈ দিলো চফা কৰি দিয়েটো সেইটোৱে সেইটোৱে উ উম সেইটোৱে সেইটোৱে সেই তেনেকুৱাই আৰু
নাই এতিয়া কিডনী ষ্ট'ন তাতো বিষ নহয় চাগে হয়‌ নে নাই
কিডনী ষ্টনটো অ এইটো তোমাৰ বিষ নহয় এই মানে মোৰ তেনেকুৱাই হ'ল তো চাৰি বছৰ মান আগত হৈছিলে প্ৰকষ্টম ত মান তাত তোমাৰ সোঁফালে তলৰ পেটটোত অকণমান সময়ত খুচি খুচি থোৱাৰ নিচিনা লাগিছিলে
অ অ
খাব গৈছিলো তেতিয়া পোৱালে এতিয়াও মানে তোমাৰ সেই তেনেকুৱাই হল তেনেকে ধৰা নিচিনা লাগিলে তো মই ভাবিছো আকৌ কিডনী ষ্টন হ'লে নেকি বুলি তাত গৈ চাইছো কিডনী ষ্টন নহয় কিডনী ঠিকে আছে মই মানে বাৰে বাৰে সুধিছো মানে হা তোমাৰ যেতিয়া চনোগ্ৰাফি কৰিছিল যে কিডনী ষ্টন হৈছে নে ভালকৈ চাওকচোন নাই কিডনী ষ্টন নাই বোলে কিডনী ষ্টন নাই তোমাৰ কিডনীটো একদম পাৰফেক্ট চাইজৰ হৈ আছে বোলো কিডনী কোনো প্ৰব্লেম নাই আছে দেই অকনমান কৈছে আৰু
অ
সেইটোয়ে সেইটোয়ে অকণমান সৰু বুলি আছে বুলি কৈছে আৰু সেইটোৱে তাৰপিছত দেন ডক্তৰক দেখাবলৈ গ'লো সেই ডক্তৰ সে তেনেকে আৰু
অ তেওঁ পৰামৰ্শ দিলে আৰু তেনেকুৱাকে
সেইটোৱে
তাকে দেই প্ৰায় মানুহৰ সেই গোল ব্লাডাৰটো শুনা পাওঁৱে মানে এতিয়া ফেটি লিভাৰ প্লাছ গোল ব্লাডাৰ ন
অ অ তাৰপিছত তোমাৰ মানে কি হয় গ'ল ব্লডাৰটো গ'ল ব্লডাৰটো মানে তোমাৰ কি হয় তাৰ গলাব পা কোনো মেডিচিন নাই বুজিছা নে যেনেকে তোমাৰ
অ অ
কিডনী ষ্টোনটো ধৰা তোমাৰ মেডিচিন আছে খালে গলি যায় হয় নে তোমাৰ অপাৰেশ্যন কৰিলেও হৈ যায় বহুত বোলে বেছিকৈ হৈছে বেয়াকৈ হৈছে তেতিয়াহে অপাৰেচন কৰিব লগা হয়তটো কিডনী ষ্টোন তোমাৰ গল ব্লাডাৰটো মানে তেনেকুৱা নহয় আৰু গল ব্লাডাৰটো গলাই দিব পৰা মানো কোনো মেডিচিন নাই তোমাৰ সেইটো হলে মানে তোমাৰ অপাৰেচন কৰিবই লাগিব উলিয়াবলৈ হলে তেনেকুৱা হৈছে অ অ এইটো স্থানত কি হেৰি হৈ আছে এতিয়া একজেক্টলি নাজানো বাৰু বস্তু লেপস্কপি বুলি কয় নেকি সেইটো কৰে চাগে
মানে যোনবোৰ গল ব্লাডাৰটো যে ফুটা কৰি উলিয়াই দিয়ে সেইটো কৈছা
অ অ সেইটোৱে অ ফুটা কৰি উলিয়াই দিয়ে চাগে নহলে কত ন গোটেই পেটটো ফালে
গ'ল নাই নাই নাই কিছুমান এনেকুৱা আছে হেৰি ডাইৰেক্ একেবাৰে চিজাৰিং কৰা নিচি সেনেকৈ এটা ফালে হাঁ কিছুমান
অ হয় নেকি
আৰু কিছুমান আছে তোমাৰ এণ্ডস্কপি বুলি কয় চাগে এইটো মানে কেমেৰা লগাই কিনে যোনটো হেৰি কৰে নাই
অ অ সেইটো এণ্ডস্কপী বুলি কয় নি তেতিয়া হলে অ হেল্ল
অঁ অঁ সেই এণ্ডস্কপি বুলি কলে মানে কেমেৰা লগাই অঁ মানে যোনটো ফুটা কৰি কিনে যে যোনটো কেমেৰা লগাই কিনে সেই চাৰ্জাৰী কৰে নাই সেইটো কিবা এণ্ডস্কপি কয় চাগে
অ সেইতো এণ্ডস্কোপি বুলি কয় নি অ তেতিয়া হলে লেপ্ৰস্কপি কোনটো কয় লেপ্ৰস্কপি
সেই লেপ্ৰস্কপিটোহে একেই একেই হেৰি আৰু অকণমান মই পাহৰিছো দেই অকমানো চাব লাগিব দেই কেনেকুৱা কি আছিলে
অ অ হ হ
সেইটোৱে সেইটোৱে মানে তুমি এতিয়া কৰিলে মানে সেই এণ্ডস্কপি টাইপে কৰিবা চাগে ন
সেইটোৱে হয় একজেক্টলি নাজানো বস্তুতটো কি বুলি কয় মানে মেডিকেল লাইনৰ মানুহ লগাইছে সেইকাৰণে ভাল আ
অ সেইটো হয় বাৰু মানে জান